অ হেল্ল' হেল্ল'। অ শুনা পাইছানে? অঁ শুনিছোঁ শুনিছোঁ তুমি শুনিছা নে?
অ' শুনিছোঁ শুনিছোঁ কি কৰি আছা?
এয়া তোমাৰ বিছনাতে এনেই পৰি আছোঁ তুমি কি কৰিছা?
মইও তোমাৰ এনেই শুই আছোঁ তোৰ বিচনাতে।
অহ। উম ভাত পানী খালোঁ-খালোঁ, তুমি খালা নে? উম উম। খবৰ খাতি ভালেই আৰু তোমালোকৰ ভাল নহয়?
অ মোৰো ভালে-ভালে বাৰু দেই।
অহ।
তাকে সেই তোমালৈ ফোন কৰিলো মানে কথা এটা আলোচনা কৰিবলগীয়া আছিলে নহয়।
অহ অহ কি কথা?
এ এতিয়া তোমাৰ চোৱা দেই এই মানুহৰটো প্ৰতিজন মানুহৰে তোমাৰ এটা এটা সপোন থাকিব লাগে হয় নহয় আৰু জীৱনৰ এটা এটা লক্ষ্য থাকিব লাগে হয় নে নহয় তুমি সপোন আৰু যি লক্ষ্য এই এই লক্ষ্য আৰু সপোন আমাৰ মানুহৰ মানে কিয় থাকিব লাগে সেই বিষয়ে মোক অকমান কোৱাচোন?
আচলতে সপোন আৰু লক্ষ্যয় এই ক মানে শব্দ দুটাৰ মাজত বহুতো পাৰ্থক্য আছে। কাৰণ সপোনটো হ'ল এনেকুৱা এটা বস্তু যিটো মানুহে কল্পনা কৰি থৈ দিয়ে। কিন্তু তুমি যদি অকল সপোন কৰি মানে সপোন এটা ভাবি থৈ দিয়া তোমাৰ যদি মনত- অকল সপোনটো ৰাখি থোৱা যে মই পুলিচ হ'ম বুলি যদি অকল সপোনে কৰি থাকা- তেনে হ'লে সেইটো জানোঁ দিথকলে ৰূপান্তৰিত হ'ব।
নিশ্চয় নহয়।
এনেকে অকল সপোনটো ভাবি বহি থাকিলে একো নহ'ব। তেনেকুৱা মানুহৰ সপোনটো কেতিয়াও পূৰ নহ'ব। কিন্তু লক্ষ্যৰ ক্ষেত্ৰত তেনেকুৱা নহয়। লক্ষ্যটো হৈছে এনেকুৱা এটা বস্তু- যিটো কি হয় তুমি এ সপোনটো আচলতে পূৰণ কৰিবলে তুমি কি কৰিবা সেইটো তুমি নাজানা। কিন্তু লক্ষ্যটো পূৰণ কৰিবৰ বাবে কি হয় মানুহে নেৰা নেপেৰাকৈ চেষ্টা কৰে।
হয়।
ক'ব পাৰোঁ আমি মানে- ধৰা স পোন আৰু লক্ষ্যৰ মাজত পাৰ্থক্য দেখা যায়। এতিয়া মানুহে সপোনতো বিভিন্ন ধৰণৰ সপোন দেখিব পাৰে। এতিয়া তুমিতো ধৰা এনেকুৱা সপোনো দেখিব পাৰা যে মই এসময়ত ধৰা ভাৰতত- প্ৰধানমন্ত্ৰী হ'ম এই সেইবিলাক আচলতে সপোনে যিবোৰ মানে একদম কাল্পনিক। সেই কা ল্পনিক কথাবোৰ মানে ধৰা সপোনত পৰে। এতিয়া মানুহে যি টি সপোন দেখিব পাৰে কিন্তু মানুহৰ যিটো লক্ষ্য থাকে- তুমি যদি লক্ষ্য এটা ৰাখি মানে ভাবা যে মই এজন মানে এ- পলিটিচিয়ান হ'ম বুলি ভাবা তেতিয়া কি হ'ব তুমি সেই লক্ষ্যটো পূৰণ কৰিবলৈ- সেই লক্ষ্যৰ লগত জড়িত যিখিনি শিক্ষা দীক্ষা- সেইখিনি তুমি কৰিবলৈ মানে সক্ষম হ'বা। তাৰ ফলত কি হ'ব- তুমি নিজৰ লক্ষ্যত উপনীত হ'বলৈ তুমি বিভিন্ন ধৰণে চেষ্টা কৰিবা। এই সপোনটো আচলতে তেনেকুৱা নহয়। মানুহে এই সপোনটো যে দেখে সপোনটো দে খিব লাগে অকল মানে সেই সপোনটো কথা ভাবিহে থাকে তাৰ ওপৰত একো কাম নকৰে। যাৰ ফলত কি হয় সপোন আৰু লক্ষ্যতো আমাৰ একদম মানে পাৰ্থক্যটো কিমান আছে- সেইটো আমি ধুনীয়াকৈ দেখি পাওঁ আৰু মানে কি হয় মানুহৰ স সপোনত মানে সপোনবোৰ যে দেখে-
হয়।
তা নাই। আজি এটা সপোন দেখিব কাইলৈ এটা সপোন দেখিব- সেই সপোন বোৰ মানে তেনেকুৱা ধৰণৰ। এতিয়া আমি ল'ৰা-ছোৱালীৰ বিলাকক সুধোঁ কেতিয়াবা চাবাচোন। তোমাৰ মানে সপোন কি, ডাঙৰ হৈ কি হ'বলৈ বিচাৰে, সিহঁতে কি হয়- এদিন যদি কয় মোৰ ডক্তৰ হোৱা সপোন পিছদিনা- ক'ব মোৰ পুলিচ হোৱা সপোন আকৌ তুমি বেলেগ এদিন সুধিলে ক'ব মই ইঞ্জিনিয়াৰ হোৱা সপোন আকৌ- কেতিয়াবা ক'ব কি মই পলিটিচিয়ান হ'ব বিচাৰোঁ। এই সপোনটো মানে তেনেকুৱা তাৰ কোনো মানে- স্পষ্টতা নাই, তোমাৰ এটা স্থিৰ মানে কোনো এটা সপোন নাই কিন্তু লক্ষ্যটো কেনেকুৱা- হয় মানে লক্ষ্যটো সদায় স্পষ্ট। এতিয়া মানুহে- সুধিবা জীৱনৰ লক্ষ্য কি বুলি যেতিয়া সুধিবা তেতিয়া কিন্তু তেওঁলোকে- তোমাৰ এদিন নালাগে তুমি যদি গোটেই বছৰটোৱে তেওঁক সেই প্ৰশ্নটো সুধি থাকা তেওঁ কিন্তু উত্তৰ- অকল এটাই দিব মানে যিজনৰ ধৰা ডক্টৰ হ'বলৈ মন- ডক্টৰৰ লক্ষ্য লৈ তেওঁলোকে পঢ়া শুনা কৰিছে, তেওঁলোকে কিন্তু সদায় লক্ষ্য কি বুলি সুধিলে সদায় ড- ক্টৰ বুলিয়ে ক'ব বা যিজনে পুলিচ হ'বলৈ বিচাৰে তেওঁ সদায় কিন্তু পুলিচ বুলিয়ে ক'ব। সেই ক্ষেত্ৰত আমি এইবিলাক কথা ক'ব পাৰোঁ যে সপোন বিলাক কি আচলতে, সপোনৰ স্পষ্টতা নাই। টো কি হয় মানে ধৰা লক্ষ্যৰ স্পষ্টতা আছে। সেয়েহে আমি তাৰ জৰিয়তে আমি দেখি পাইছো যে সপোন আৰু লক্ষ্যৰ মাজত কিমান পাৰ্থক্য আছে। আৰু কি হয় মানে ধৰা এ সপোনটো যে আমি দেখো সপোনটো দেখিলে আচ আচলতে সফলতাটো আমাৰ হাতলৈ নাহে কিন্তু। সপোনটো ধৰা তেনেকুৱা ধৰণৰ এতিয়া সপোনৰ আমি জানো স্পষ্টতা নাই। সেই হেতুকে কি হয় সপোনটো মানে কি হয় দেখিলে আমাৰ হাতলে সফল তাতো মানে নিজে নিজে নাহে কিন্তু লক্ষ্যটো কি বস্তু লক্ষ্যত যেতিয়া তুমি নিজৰ ল লক্ষ্য উপনীত হবলৈ পৰিশ্ৰম কৰিবা। তেতিয়া কি হ'ব সেই সফলতা খিনি নিজে নিজে তোমাৰ হাতলৈ আহিব। কাৰণ মানুহে লক্ষ্যত উপনীত হবলৈ যি নেৰা নেপেৰা চেষ্টা কৰে বা অহৰহ চেচ টা কৰে যাৰ ফলত কি হয় তোমাৰ সেই লক্ষ্য যিটো যিমান দূৰত থাকে।
উম।
তোমাৰ ওচৰলৈ আহি থাকে। সেই ক্ষেত্ৰত আমি চোৱা সপোন আৰু লক্ষ্যৰ মাজত আৰু এটা পাৰ্থক্য আমি এতিয়া দেখিলো। মানে সফলতাৰ ক্ষেত্ৰত আচলতে সপোন আৰু লক্ষ্যই কেনেধৰণে কাম কৰে সেই বিষয়ে অকমান ধৰা ইয়াৰ পৰা অৱগত হলো। বা তুমিও হয়তো কিবা এটা জানিলে। বুলি মই আশা কৰিলো সেই আচলতে তেনেকুৱা ধৰণৰ সপোন আৰু লক্ষ্যৰ মাজত কিন্তু পাৰ্থক্যটো আছে আমি ইয়াৰ পৰা মানে কিছু কথা গম পাইছো এতিয়া। আৰু কি হয় এই সপোনটো কিন্তু জীৱনৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ।
গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ।
তুমি লক্ষ্যটো ৰাখিবলৈ হ'লে প্ৰথম তুমি সপোন দেখিব লাগিব। এতিয়া তুমি সপোন দেখিলেহে তোমাৰ লক্ষ্যটো চিনাক্ত কৰিব পাৰিবা। এতিয়া তোমাৰ তুমি যেনিবা কেতিয়াবা ভাবিলা মই পুলিচ হম বুলি সপোন দেখিলা। এতিয়া ধৰা সেই পুলিচৰ যি সপোন সেই সপোনটো দিঠকলৈ আনিবলৈ হ'লে তোমাৰ লক্ষ্যৰ দৰকাৰ হ'ব। সেয়েহে যেতিয়া তুমি সপোন দেখিবা তেতিয়াহে তুমি লক্ষ্যটো মানে স্থিৰ কৰিব পাৰিবা। মানে কি হয় মানুহ কেতিয়াবা দুধুৰ মুধুৰত পৰে, যেতিয়া মানুহে সপোন এটা লৈ আগবাঢ়ে তেতিয়া কি হয় তেওঁলোকৰ যেতিয়া সঠিক সময় আহে তেওঁলোকে মানে স্থিৰতাটো কৰিব নোৱাৰে যে মই কি হ'ম ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম কি হ'ম। তেওঁলোকৰ খেলি মেলি হৈ যায়। কিন্তু যেতিয়া তেওঁলোকে প্ৰথম সপোন দেখি পেলাই তেওঁলোকৰ লক্ষ্যটো স্থিৰ কৰি লয়। তেতিয়া কিন্তু যেতিয়া তেওঁলোকৰ সত ঠিক সময় আহে মানে ধৰা একদম বাছনি কৰিবলৈ সময় আহে যে তুমি কি হবা যেতিয়া তুমি সপোনৰ পৰা লক্ষ্য লৈ উপনীত কৰি সেই লক্ষ্যটো যেতিয়া প্ৰাপ্ত মানে কৰিবলৈ যাবা তেতিয়া তোমাৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় সেয়হে ক'ব পাৰো আমি ধৰা সপোন আৰু লক্ষ্যৰ মাজত কিছুমান মানে সম্পৰ্ক আছে বুলি ক'ব পাৰো। আৰু ধৰা এই দুইটাই বস্তু আমাৰ ধৰা জীৱনৰ কাৰণে অত্যন্ত দৰকাৰী আমাৰ জীৱনৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। এই দুটা বস্তু যদি আমাৰ থাকে তেতিয়াহে আমি এজন ডাঙৰ ব্যক্তি হ'ব পাৰিম বা আমি জীৱনত সফলতা লাভ কৰিব পাৰিম আচলতে এই সপোন আৰু লক্ষ্য লক্ষ্যৰ মাজত যিখিনি ধৰা কথা আছিলে তাৰে মই দুই এটা কথা তোমাক মানে অৱগত কৰাই দিছো বাৰু। যিহেতু তুমি মানে জানিবলৈ বিচাৰিছা মানে মোৰ মতামত খিনি এনেকুৱা ধৰণৰে এতিয়া তোমাৰ মতামতটো কেনেকুৱা বাৰু সপোন আৰু লক্ষ্যৰ মাজত?
হয়, আচলতে সপোন আৰু লক্ষ্য ৰ মাজত তুমি আহ বহুত সামঞ্জস্য কৈয়ে দিছা হয় নহয়। এতিয়া আচলতে সপোন সপোনৰ অৰ্থ আছে গম পাইছে না এতিয়া মানে, সপোন বুলি ক'লে এতিয়া কি বুজে হয় ন নহয় বহুত মানুহক যদি তুমি সোধা সপোন তোমালোকে যে, সপোন যে দেখা সপোন মানে কিনো হয় নহয় সেইটো কিন্তু ক'ব নোৱাৰে আচলতে আমি। সপোন মানে কি সেইটোও জানিব লাগিব। এতিয়া সপোন হৈছে জীৱনত কিবা এটা ডাঙৰ কাম কৰা গম পাইছানে। বা তোমাৰ কিবা এটা যেনিবা তুমি পৰিকল্পনা কৰিছা এই সেইটোৰ মানে তাৰ এটা আশা। মানে সেইটো মই তোমাৰ কৰিম বুলি মানে এটা আশা কৰা আৰু মানে সপোন দেখে সেইটোক মানে। সপোন বুলি কয় তাৰ মানে সপোনৰ দ্বাৰা কি হয় গম পাইছানে কোনোবা কোনোবা এজন মানুহে, তোমাৰ এটা কাম কৰিবলৈ মানে এটা উৎসাহ পায় বা তোমাৰ আগবাঢ়ি যাবলৈ কিবা এটা, অনুপ্ৰেৰণা পায়। গম পাইছা আৰু তাৰ লগে লগে যদি আমাৰ লক্ষ্যৰ ফালে চাওঁ তেনে লক্ষ্যটো এনেকুৱা এটা, বস্তু গম পাইছা নাই যি আমাৰ সেই আমি যিখিনি সপোন দেখোঁ। সেই সপোনখিনি পূৰণ কৰিবলৈ আমাৰ মানে এটা মানে, একদম উদ্দেশ্য মানে গম পাইছা নাই এটা স্পষ্ট উদ্দেশ্য হৈছে ল সপোন আৰু লক্ষ্যৰ মাজত সেইখিনি তোমাৰ সম্পৰ্ক আছে। গম পাইছা নাই ল সম্পৰ্ক নাই বুলি নকওঁ। আমাৰ সপোন আৰু লক্ষ্যৰ মাজত বহুত সম্পৰ্ক আছে। কাৰণ সেই সপোনৰ পৰাই গৈ গৈ আমি লক্ষ্যত উপনীত হওঁগৈ হয় হয় নহয়। গতিকে এতিয়া তোমাৰ সম্পৰ্ক আছে তোমাৰ সপোন আৰু লক্ষ্যৰ মাজত বহুত সম্পৰ্ক আছে। সপোনে কি কৰে আমাক কিবা এটা কাম কৰিবলৈ আমাৰ এটা দিশ দেখুৱায় ভাল দিশ দেখুৱায়। আৰু লক্ষ্যই কি কৰে গম পাইছেনে এই আমাৰ যিটো সপোন। সেই সপোন পূৰণ কৰাৰ যিটো পথ সেই পথটো তোমাৰ নিৰ্ধাৰণ কৰে। বুজি পাইছা আৰু তোমাৰ আৰু এটা কথা চাবা যিটো লক্ষ্য লক্ষ্য, অবিহনে কিন্তু সপোন কেৱল কল্পনাতহে সীমাবদ্ধ থাকে কিন্তু গম পাইছা নাই। কিন্তু তাতকৈ আগবাঢ়িব নোৱাৰে গম পাইছা নাই। সেইকাৰণে আমি সেই সপোনসমূহ দেখি মেলি। আমি সপোনৰ সপোনখিনি পূৰণ কৰিবলৈ আমাৰ যিটো লক্ষ্য। সেই লক্ষ্যখিনি আমি বান্ধি ল'ব লাগে গম পাইছা। এতিয়া আমি লক্ষ্যখিনি কেনেদৰে মানে তোমাৰ পূৰণ কৰিম হয় নহয়। লক্ষ্য পূৰণৰ কাৰণেও আমি বহুত কাম কৰিব লাগিব এতিয়া চোৱা আমি জীৱনত তোমাৰ কিবা এটা, ফল লাভ কৰিবলৈ আমিতো পৰিশ্ৰম কৰিবই লাগিব গম পাইছা নাই। পৰিশ্ৰম কৰিলেহে আমি তোমাৰ জীৱনত সফল হ'ব পাৰিম হয় নহয় আমাৰ যি, আমি যিখিনি সপোন দেখিছো বা আমি। নৰ যিটো লক্ষ্য লৈছোঁ সেই লক্ষ্যটো পূৰণ কৰিব পাৰিম গম পাইছা নাই। গতিকে আমি সেই তোমাৰ তাৰ লগতে কি কৰিব লাগিব আমি পৰিশ্ৰমটো কৰিবই লাগিব। পৰিশ্ৰম নকৰিলোতো তোমাৰ এ একো কামেই সম্ভৱ নহয় সেই পৰিশ্ৰমৰ লগত আমি কি কৰিব লাগিব আমাৰ যিটো আত্মবিশ্বাস। সেই আত্মবিশ্বাসটো আমি পুৰা বৃদ্ধি কৰিব লাগিব আমাৰ মনত, নিজৰ ওপৰত এটা আত্মবিশ্বাস থাকিব লাগিব। তাৰ লগতে এতিয়া তোমাৰ মানুহবিলাকে কি কৰে তোমাৰ সময়ৰ কিন্তু সঠিক ব্যৱহাৰ নকৰে। গম পাইছা নাই সেইটো মই তোমাৰ বহুত ল'ৰা ছোৱালী দেখিছোঁ ত কি কয় তোমাৰ। তোমাৰ মানে সময়টোৰ প্ৰতি গুৰুত্ব নিদিয়ে তোমাৰ যিটো সময়ত যিখিনি। কৰিব লাগে সেইখিন নকৰে বিশেষকে মই সেই ছাত্ৰ ছাত্ৰীৰ, যি খিনি কথা কৈছো গম পাইছা নাই ছাত্ৰ ছাত্ৰী, তি খিনিয়ে কি কৰে তোমাৰ আ যেতিয়া তোমাৰ যিকণ সময়ত পঢ়িব লাগে- তেতিয়া কিন্তু নপঢ়ে, পিছত পঢ়িম পঢ়িম বুলি থৈ দিয়ে। গতিকে সেইটোতো সত সময়ৰ সঠিক ব্যৱহাৰ নহয় গতিকে বহুত মানুহে সময়ো সঠিক ব্যৱহাৰ নকৰে। যদি আমি লক্ষ্যটো পূৰণ কৰিবলৈ বিচাৰোঁ তেনেহ'লে আমাৰ আচলতে যিটো- আ সময় এই সময়টোক আমি সঠিক ব্যৱহাৰ কৰিব লাগিব। আৰু তাৰ মাজতে আমাৰ জীৱনটোত বহুত নিয়ম শৃংখলা থাকে গম পাইছা নাই। আমি যেতিয়াহে আমি যেতিয়া নিয়মানুবৰ্তিতা আমি- সেইখিনি পালন কৰিম গম পাইছা নাই- যেতিয়া আমি সেই জীৱনৰ নিম নিয়মখিনি পালন কৰিম তেতিয়াহে আচলতে আমি এটা লক্ষ্যত আমি- অ মানে উপনীত হব পাৰিম বুজি পাইছা।
হয় হয় উম
আমি লক্ষ্য পূৰণ কৰিবলৈ কিন্তু আমাৰ ধৈৰ্য্য কিন্তু থাকিব লাগিব গম পাইছা। ইচ কিছুমান ল'ৰা ছোৱালী মই দেখো, তোমাৰ সিহঁতৰ মানে অকণো ধৈৰ্য নাই অকণো ধৈৰ্ ৰ্য্য নাই গম পাইছ নে, সিহঁতে তোমাৰ কি কৰে সিহঁতৰ ধৈৰ্য বোলা বস্তুটো যিহেতু নায়েই- সিহঁতে তোমাৰ কিবা এটা কাম কৰি মেলি অকণমান কাম কৰাৰ পিছতে মানে সিহঁতে সেইটো এৰি দিয়ে। বা তাত এনেকে ৰখি নাথাকে মানে তাতে অতি সোনকালে সাৰ মানি দিয়ে, গতিকে সেই মানুহৰ ধৈ ৰ্য্যটো লাগিব আৰু হাৰ মনা হাৰ নমনা মনোবৃত্তিটো লাগিব কিন্তু। গম পাইছা নাই আৰু আমি কোনোবা এটা সপোন বা লক্ষ্যত উপনীত হবলৈ- আমাৰ কিন্তু শিক্ষাৰ ভূমিকা বহুত লাগিব গম পাইছা নাই, এতিয়া তোমাৰ আমি শিক ক্ষাৰ শিক্ষাৰ প্ৰতি মানে হেৰিটো থাকিব লাগিব আমাৰ শিক্ষাৰ জ্ঞানখিনি লাগিব লাগিবই। তেতিয়াহে আমি আচলতে কোনোবা এটা লক্ষ্য বা সপোনত উপনীত হ'ব পাৰিম। যিহেতু আমাৰ সপোন আৰু লক্ষ্যবিলাকটো তোমাৰ সেই- ধৰি লোৱা ডক্টৰ, ইঞ্জিনিয়াৰ সেই তেনেকুৱা ধৰণৰ থাকে ন বেছিভাগ। বেছিভাগ বুলি কৈছোঁ আৰু। তোমাৰ এতিয়া বিভিন্ন বিভিন্ন মানুহৰ তোমাৰ বিভিন্ন লক্ষ্য বা সপোন থাকিব পাৰে হয় নহয়। এতিয়া তোমাৰ সেই যি যিয়ে কাম নহওক গম পাইছা নাই- তুমি যিয়ে কাম নকৰা কিন্তু প্ৰতিটো কামৰ কাৰণে কিন্তু মানুহক শিক্ষাটো লাগেই। গম পাইছা নাই, শিক্ষাৰ অবিহনে তোমাৰ একোৱেই কাম নহয়। গতিকে আমাৰ শিক ক্ষাটো লাগিব, আমি-
উম
তোমাৰ যেতিয়া আমি শিক্ষা লাভ কৰিম তেতিয়াহে আমি আচলতে কোনোবা এটা কাম ভালদৰে- জানিব পাৰিম, বুজিব পাৰিম হয় নহয় আৰু আমি সে আমাৰ যিখিনি তোমাৰ বুদ্ধি সেই বুদ্ধিখিনি- খটুৱাই মেলি আমি কোনোবা এটা কামত আগবাঢ়ি যাব পাৰিম হয় নহয় আৰু- এই আমাৰ যদি বুদ্ধি থাক সেই শিক্ষাৰ জ্ঞান থাকে, সেই জ্ঞানৰ ফলত আমি ধৰি লোৱা আমাৰ লক্ষ্য- বা সপোনত উপনীত সোনকালে হ'ব পাৰিম, বুজি পাইছা।
উম' হয়-হয়।
অ এতিয়া গতিকে তোমাৰ সেই আমি ইমানখিনি কথা পাতিছো তোমাৰ, তুমিও ধৰি লোৱা- সপোন আৰু লক্ষ্যৰ মাজত- বহুতখিনি কথা তুমি অৱগত কৰাইছাই, হয় নহয়, গতিকে- গতিকে, সেইকাৰণে আমি কি কৰিব লাগে প্ৰতিজন- মানুহৰ জীৱনত সপোন আৰু লক্ষ্যটো থকাটো প্ৰয়োজনীয়। একেবাৰে প্ৰয়োজনীয়, আমি প্ৰতিজন মানুহে নিজৰ লক্ষ্যটো আমি বান্ধি ল'ব লাগে। আমি সকলোৱে সপোন দেখিব লাগে, আৰু সেই সপোন পূৰণৰ প্ৰতি আমি চেষ্টাটো আমি সকলোৱে চলাই থাকিব লাগে, গম পাইছা? আৰু আমি সঠিক পৰিকল্পনা কৰিব লাগে, আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগে। তেতিয়া আমি